তিয়া কোৱা
কি কৰি আছা
এইয়া তোমাৰ মাত্ৰ ভাত পানী বনাই হ'ল।
অ
তুমি কি কৰি আছা?
কিহেৰে খালা পিছে ভাত
ভাত খোৱা নাই এতিয়ালৈকে অ শুনি আছো কৈছো যে ভাত খোৱা নাই এতিয়ালৈকে খামহে।
অ হয় হয় হয় উম।
তুমি খালা নেকি?
এ নাই খোৱা ৰবা চাহ খাইছো ৰাতিপুৱা পিঠা বনাইছিলো অলপ দেৰিকে খাম। হাতটো কেটলেট দিয়া এই দেচকিত দিয়া পিঠা যে সেই বনাইছিলোঁ ৰবা। আজি-কালিতো পিঠা পনা সেনেকুৱা একো খোৱা নাযায়েই সেইকাৰণে বোলো ভা- বিলো আৰু আজি বনালো।
অ
অ পিছে আজি তোমালোকত কি বনাইছে ভাতৰ লগত
আজিটো আমাৰ হেৰি উম ভেদাইলতা পাত নৰসিংহ পাত দি তোমাৰ শিঙি মাছ-
হয়।
তাৰ পাছত ভোলেদি সৰু তোমাৰ বলিয়াৰ মাছ-
হয়।
তাৰ পাছত তোমাৰ ভাত কেৰেলা, তাৰপিছত ভাত কেৰেলা ভাজি- দালি-
অ সুন্দৰ দেখা হৈছে সুন্দৰ দেখা হৈছে, অ আজি কালি বেছি তেনেকুৱা হৈছে - তুমি চাবাছো আজিকালি কিন্তু কিছুমান এনেকুৱা তুমি যে কলা আজি ভেদাই লতা নৰসিংহ - এনেকুৱা বোৰ ল'ৰা ছোৱালীৰ কাৰণে পেতৰ কাৰণেও ভাল হয়নে আমাৰ কাৰণেও ভাল- আজিকালি কিন্তু ল'ৰা ছোৱালী বিলাক- নাখাবা এই সেউজীয়া সেউজীয়া নাখাও এইবিলাক মাছ মাংস খাব- বা ধৰি লোৱা ফাষ্ট ফুড খাব হয়নে তেনেকুৱা কিন্তু যোনবিলাক আমাৰ- ঘৰুৱা খাদ্য তেওঁলোকে কিন্তু নাখায় সেইবোৰ সেইগিলাক স আচলতে- খাব লাগে হয় নে দেহৰ কাৰণেও উপকাৰী?
বহুত উপকাৰী আৰু ইয়াত তোমাৰ অ আৰু ইয়াতে তোমাৰ আইৰন বহুত থাকেতো। ভেদাইলতা নৰসিংহ ন, আইৰন থাকে এইবিলাক- খাবই লাগে।
হয় হয় তুমি ঠিক কথা কৈছা আৰু কেনেকুৱা চাবাছো- আগতে আমাৰ ঘৰত ধৰি লও কিবা শাক পাচলি নাই- আমাৰ মাহঁতে আমাৰ নিজৰ বাৰীত গৈ ঐ কলা কছু- ঢেঁকীয়া, বা লাওৰ আগ- ধৰি লোৱা লাই শাক পালেং শাক সেইবোৰ আমাৰ- নিজৰ ঘৰৰ বাৰীতে পায় হয়নে- সেইবোৰ কি সোৱাদ তাত- কোনো ধৰণৰ ঔষধ নিদিয়ে গোবৰ সাৰৰে হোৱা- সে সেইকাৰণে আমাৰ আগতে আমাৰ আইতাহঁতে চাবাচোন চব- দৃষ্টিশক্তি বহুত আছিল তেওঁলোকে চশমা ব্যৱহাৰ কৰা নাছিল কিন্তু আজিকালি- তুমি চাবা মানুহৰ দেহত ইমান বেমাৰে নানা বেমাৰে দেখা দিয়ে বা চকুৰো দৃষ্টিশক্তি- কমি যায় আগতে আমি সৰু মাছ খাইছিলো আজিকালি- সৰু মাছ খোৱা দেখাই নোপোৱা তুমি চাবা ডাঙৰ ডাঙৰত ডাঙৰ মাছটোহে লাগে- আগতে পুঠি মাছ মোৱা মাছ এইবোৰ সেই জাল আদা জাল দি হোৱা- কি খোৱাৰ আচলতে কিন্তু আজিকালি ল'ৰা ছোৱালী আৰু ক'ত বুজিব সেইবোৰ হয়নে?
উম হুম হুম। অ আদা জাল পইছা মোৰ একদম মানে খেতিত পানীও লাগি গৈছে।
হয় হয় আৰু-
উম।
এই এইবোৰ বস্তু কেনেকুৱা জানা অলপে বনোৱা যায় কিন্তু কি সোৱাদ নহ- জ্বালা চালা দি একদম সোচা হৈছে মোৰো কিন্তু পানীয়ে মৰিছে। তেনেকুৱা হৈছে সেইকাৰণে আমি ভাবো কি ল'ৰা ছোৱালী- যেন অভিভাৱকে অলপমান ঘৰুৱা বস্তু যেন দেখাব লাগে আচলতে বনাই দিব লাগে। এ তুমি চাবা আজিকালি কলডিল মানুহ মুৰ্গীৰ মাংসৰেও বনাই খায় হয়নে? আগতে আমি বাৰু কলডিল- ভাজি খাইছিলো কিন্তু আজিকালি দেখা পাও যে মুৰ্গীৰ মাংসৰেও বনাই আমি ভাবো ধৰি লও মানুহজনী যদি- কলডিলটো ধৰি লও মাংসৰ লগত মুৰ্গীৰ মাংসৰ লগত বনাই দিয়ে ল'ৰাটো হওক বা ছোৱালীটো- কিন্তু অলপ হলেও কিন্তু নোখোৱাকে নাথাকে কাৰণ মাংস- আছে যে তাত, অলপ হ'লেও কিন্তু খাব হয়নে আচলতে সেনেকুৱা আকৌ ল'ৰা ছোৱালী - ছোৱালীক দিব লাগে বুলি ভাবো মই নে কি কোৱা?
উম তোমাৰ আৰু কলদিলি মাংস বনালে বহুত ভাল লাগে মানে বহুত টেষ্টি হয়।
হয় হয় আৰু আৰু আমি চাবাছো তুমি এ ধৰিলেও ওলাই গলো আজ- যে ওলাই গৈছো এখন ভাল ৰেষ্টুৰেণ্টত খাই আহিছো আৰু মচলা চচলা দি খাই আহি ঘৰত তুমি আলু পিতিকা ভাতে হওঁক অলপ যদি খা কি ভাল লাগে, হয়নে? সেই সাঁজ কিন্তু মাছ মাংসও বুল টো বুজাব নোৱাৰি একেবাৰে সেই সাজৰ কথা অলপ প্ৰকাশ কৰিব নোৱাৰি, হয়নে?
উম আৰু তোমাৰ মানে মাছৰ ভিত মাছ যে আমি যে খাওঁ ডাঙৰ মাছ একচুৱেলি কিন্তু ডাঙৰ মাছৰ পৰা মানে উপকাৰী নহয় সৰু মাছ যিহে তোমাৰ উপকাৰী হয় মানে পৰাপক্ষ যিমান পাৰে মানে সৰু মাছ টোৱে খাব লাগে।
হয়। বেলদ ঠিক কথা কৈছা আৰু চাবা আগতে আমাৰ মাহঁতে পালেং শাকেৰে মাছ বনাইছিল এই লাই শাকৰ কেঁচা চাটনি, পালিং শাকৰো কেঁচা চাটনি তুমি খাই পাইছা না শাকৰ কেঁচা চাটনিটো? কি সোৱাদ হয়নে?
খাইছো বহুত টেষ্টি হয়। তাতে তোমাৰ কেঁচা বুট দি দিব লাগে, পিয়াজ আৰু জলকীয়া কাটি আৰু আলু আলুকণ দি পেলাই মোহাৰি দিব লাগে।
হয় আ সচাই কৈছো আৰু তুমি চাবা? শাক খিনি তুমি চিঙি আনি থৈ দিয়া শাকৰি ইমান সোৱাদ নহয় ধৰি লও চিঙি আনি কি খোৱা শাকটো কি সোৱাদ হয়নে?
উম উম। য'ত তোমাৰ আৰু এটা তোমাৰ আৰু তোমাৰ যে বত- টা চাটনি যে কয় তোমাৰ পালেং পাত ভেদাইলতা পাত, নহৰু, জলকীয়া, আদা দি পেলাই আত নৰসিংহ পাত দি পেলাই এটা বত- চাটনি বনাবাচোন যদি ধনিয়া পাত থাকে ধনিয়া পাতো দিব পাৰা দি পেলাই সেইটোত চাট- টনি ইমান টেষ্টি হয় একদম গৰম গৰম ভাতৰ লগত মানে বাৰীৰ পৰা তুমি ধৰা ভেদাইলাতটা পাত কেইটামান আনিলা, নৰস- সিঙৰ পাত কেইটামান পালেং পাত কেইটামান তাতে তুমি নহৰু জলকীয়া আৰু আদা অকণ দি পেলাই পটাত পিছা আৰু সেইটো দি পেলাই ভাত তুমি একদম এক থেলি ভাত খাই দিব পাৰিবা ইমান সোৱাদ লাগে।
হয় আৰু তুমি চাবা যে পদিনা যে চাটনি থাকে তাতে অলপ টেঙা দিলে ইমান ধুনীয়া হয় হয়। মানে দাৰিলল লগত খাবলৈ ই সুন্দৰ আৰু তুমি কি চাবাচোন আগতে আমাৰ মাহৰ দালি বনাই তাত কঁঠালৰ গুটি দিয়ে ইমান সোৱাদ আজি ল'ৰা ছোৱালী মাহত দালি খাই জানো ক'লা ক'লা কাৰণে নাখায় সেটি ক'লা ক'লা নাখাওঁ তেনেকুৱা কৰে হয়নে সেইকাণে যেন আজিকালি ল'ৰা-ছোৱালী নানা বেমাৰেও দেখা দিয়ে। সেনেকুৱা হন হৈছে আৰু আৰু কি হয় জানা এই পিঠা মই যে কলো এই মাতো পিঠা খাইছো আজিকালি ল'ৰা ছোৱালী তুমি চাবাইছো পিঠা দিলেও নাখায় আৰু কিছু বহুত পিঠা চিনিও নাপায় কিন্তু আচলতে হয় নে নহয় চিনি নাপায়। চিনি নাপোৱাৰ কাৰণ কিছুমান কেনেকুৱা জানো আজিকালি আমি ঘৰত পিঠাই নবনাও দোকানত কিনিব পাওঁ হয় নে এ ইমান কষ্ট কৰিনো কিয় বনাও এ দে এপাকেত কিনি আনিম দে তেনেকুৱা। কিন্তু আমি ঘৰত বনোৱা পিঠাটোৰ সোৱাদ আৰু পেকেতৰ পিয়াত পিঠাটোৰ সোৱাদ কিন্তু আমি দুটা বেলেগ বেলেগ কিন্তু হয় নে?
বহুত পাৰ্থক্য থাকে বহুত পাৰ্থক্য।
হয় এই পেকেটৰ পিঠাটো কিমান দিনৰ পৰা বা পেকেটত আছে তাত কি জানি কিবা, ঔষধ দিছে যে ভালে থাকক, হয় নে নহয়। প্লাষ্টিকৰ ভিতৰত থাকে, তেনেকুৱা আমি সেইকাৰণে ভাবিছো যে ঘৰতো বনাব লাগে। আৰু তুমি চাবা, আজিকালি ধেকি নোহোৱা হৈ মিক্সি ব্যৱহাৰ কৰে মানুহে, মানুহ এলে হুৱোৱা হৈ গৈছে হয়নে। তেনে আচলতে অলপ কষ্ট কৰিলে আমি নিজৰ ঘৰৰ বাৰীতে, সকলো শাক পাচলি পাওঁ। আচল, অলপ যত্নও কৰিব লাগিব, হয়নে?
উম, অ, আমাৰতো মানে ঘৰতে মানে তোমাৰ ভেদাইলতা গছ ৰোৱা আছে, তাৰপিছত ধনিয়া পালেং আহ, তাৰপিছত জলক কীয়া, বিলাহী তাৰপাছত তোমাৰ ভাত কেৰেলা তিয়হ। মানে এনেকে মানে থুল মূুলকে অকণ, অকণ, মানে আমাৰ মানে ঘৰত, বাৰীতে ৰুৱে। তাৰপিছত তোমাৰ মেচাটা, টেঙা পুদিনা।
হয়, হয়। আৰু তুমি চাবাচোন আমাৰ গাঁৱত হনে, আমি কল, পচলা আমি বাৰীত গলোঁ, আমি কাটি কাটি আনি‌ খাব লাগে খালি। তেনেকুৱাকে কিছুমানে নাখায়, নাযায় কিন্তু সেই গুৱাহাটীত, গুৱাহাটীত চাবাচোন তুমি অলপ ইমান পচলাও যেন মানুহে কিছুমানে কিনি, কিনি নিখায় কিন্তু অলপ ইমান দামতো কিনি খায়, হয়নে? কিছুমান এনেকুৱা আছে যেন পুৰণি বস্তু বোৰো খাই, তাৰে মাজত আজিকালি কিছ কিছুমান এনেকুৱা দেখা গৈ যে, মাছ-মাংস হয় মাছ-মাংস আমিও ভাল পাওঁ হয় নে নহয়, কিন্তু তাৰ ভিতৰত যে এইবোৰো আমি ভাল পাওঁ, হয় নে নহয়, আমি ধৰি লওক কবাত এখন ৰেষ্টুৰেণ্টত, হয়।
মছলা সাৰ খাইছা, কঠাল গুটি দি।
অ, খাইছো, খাইছো, খাইছো। খাইছো আমাৰ মায়ে বনাই, হয় ধুনীয়া লাগে সাৰ দিয়াৰ কাৰণে বেছি সোৱাদটো বেছি হয়, তাৰ মানে। হয়নে? আৰু তুমি চাবাচোন ঢেঁকীয়া, ঢেকীয়া শাক কণীৰে ভাজি খাই পাইছা তুমি?
উম, উম, উম।
ইমান সোৱাদ হয় নহয়, ঢেকীয়া কণীৰে ভাজি খায় তেনেকুৱা এ সোতৰা শাক ধৰা, এনেকুৱা বহুত ধৰণৰ শাক আছে সকলোবোৰ মিক্স কৰি ভাজিলে ইমান সোৱাদ লাগে।
তোমাৰ, আজিকালি তোমাৰ। অ, এইটো সামাজিক মাধ্যমত চাবাচোন, আজিকালি ঢেকীয়া শাকৰ এটা নতুন মানে ৰেচিপি এটা ওলাই আছে। তোমাৰ ধেকিয়া শাকৰ মানে চাটনি, মানে পিতিকা বইল কৰি তাতে তোমাৰ হেৰি দিয়ে, তিল অলপ অ, মানে অ, ভাজি পেলাই সেইটো তোমাৰ, ক্ৰা কৰি দিয়ে, বা, বা বাদাম দিয়ে, এনেকে এটা ওলাই আছে এইটো এদিন কৰি চাম ঘৰত।
হয়, হয়, আৰু এই বহুতো দেখিছো আৰু তুমি পটল, পটল পুৰি পেলেও পিটিকা কৰি বনোৱা দেখিছো।
হা, হা, অ, এইটো খাইছো, বহুত টেষ্টি লাগে।
অ, খাই পোৱা নাই সেইটো বাৰু, এদিন নিশ্চয় ট্ৰাই কৰিম।
আকৌ যে জিকাৰ বাকলি যে, আছে যে
হয়।
জিকা, জিকা, জিকাৰ বাকলিৰও চাটনি বনাব পাৰে সেইটোও তোমাৰ বহুত টেষ্ট দ, দে সেইটো গমেই নাপাব যে জ কাৰ, বাকলি হয় বুলি।
হয়, হয়, আচলতেো কেনেকুৱা জানা, আমি বনাব জানিলে, আমি সকলো বস্তু যেন ভাল, আৰু মনতটো আনন্দৰে বনালে সকলো বস্তু ও, সোৱাদ হয় নে। মানে বনাব জানিলে তাৰমানে কি নাই সকলো ঘৰতে আছেই সেনেকুৱাকে বনাই খাব পাৰি আৰু তুমি চাবাচো আমি ধৰি লক ক'বাত ফুৰি গৈছো এখন ৰেষ্টুৰেণ্টত সোমাইছো তুমি ল'ৰা ছোৱালী চাবাচোন নান বাহিৰা বস্তু অৰ্ডাৰ কৰ ফাষ্ট ফুড হে ফ্ৰাইড ৰাইচ হওক বিৰিয়ানী হওক এইবোৰ অৰ্ডাৰ কৰিব কিন্তু তেওঁলোকে ভাত সেই নকৰে কিন্তু ভাত অৰ্ডাৰ নকৰে আমি মই এদিন এই কি কয় এতিয়া লখিমী বুলি কয় আমাৰ ইয়াত দদৰতে ইয়াতে আছে এদিন গ'লো ভাত খাবলৈ ইমান দিখন পিটিকা দিছে কিমান দিছে যেন এনেকুৱা হৈছে যেন মইয়ে নাম নাজানো একদম থলুৱা এখন জানো অসমীয়া ঘৰুৱা খাদ্যৰ এখন ঠাই থালি দিছে ইমান ধুনীয়া লাগিছে ক ক কথালগুটি পিটিকা পুৰি ভেলে কথালগুটি পিটিকা তেনেকুৱা হান ধৰণ সেইকাৰণে আমি হ'ব আৰু যেন এতিয়াও কিছুমানে কিন্তু তেনেকুৱাকৈ খাই হয়নে
উম থলুৱা খাদ্যবোৰ
হয় আৰু আগতে চাবাচো তুমি বিহুত বিহুত মাহতে পিঠা বনাই থাক আমি মনে মনে চুৰ কৰি খাব যাওঁ মাহত তে গালি দিয়ে সেই এটা ফূুৰ্তি আছিল আজিকালি ল'ৰা ছোৱালীক তুমি আগত পিঠা দিলেও নাখায় হয় নে নহয় আমিতো চুৰ কৰি খাব ইচ্ছা কৰিছিলো
সঁচাই মানে এইটো জেনেৰেশচনতটো বহুত বেলেগ একদম ন
হয় কেনেকুৱা হ যে বহুত স্মাৰ্ট সিহঁত মানে আমাকে শিকাব সিয়তে তেনেকুৱা আন ধৰণৰ আচল যে কি ক'ম আৰু আজিকালি যেন ইণ্টাৰনেটৰ সুবিধা তে সেনেকুৱা বহুত সুবিধা আছে নে তেওঁলোকে যেন সৰুৰ পৰাই বহুত খিনি জানে কোৱা সন্দৰণত
উম
কোৱা
যে আজি তোমাৰ লগত কথা পাতি ভাল লাগিলে আমি আৰু কথা পাতিম ঠিক আ
আজিলৈ এৰিছো দিয়া ধন্যবাদ
ধন্যবাদ